হেল্ল'
হেল্ল'
অ কি কৰি
এনেই অলপ পৰিৱেশটোৰ কথা ভাবি
ইমান কষ্ট ন পৰিৱেশৰ কি কথা?
এই যে প্ৰদূষন বোৰ বাঢ়ি গৈ আছে সেইবোৰ ক-
হা হা
আজিকালি যে প্ৰদূষণবোৰ বাঢ়ি গৈ আছে সেইবোৰৰ কথাই ভাবি আছোঁ অলপ
আজি কালি ফুং যে তোমাৰ মতে কি ভাবা আজিকালি পৰিৱেশটো কেনেকুৱা?
বেয়া হৈ গৈ আছে লাহে লাহে গছ -ছনিবোৰ নোহোৱা হৈ গৈ আছে মানুহে যেনেকে ইচ্ছা তেনেকে বস্তুবোৰ
কয় বৰ্তমানত পৰিৱেশ মানে ধ্বংস কৰি দিছে গছ-গছনি কাটি, জীৱ-জন্তুৰ পাহাৰীয়া জীৱ-জন্তু বিলাকৰ বাবে সমস্যাৰ সৃষ্টি কৰি দিছে গছ-গছনি কাটি
সেইটো কাৰণে আজিকালি জংঘলবোৰৰ পৰা ৰাস্তালে
এই তাৰ পৰিৱেশ ধ্বংস কৰাৰ কাৰনেটো গৰম বাঢ়ি যাই আছে এতিয়া
খাদ্যবোৰ নাথা
উম পৰিৱেশ ধ্বংসৰ ফলততো বায়ু প্ৰদূষণ বৃদ্ধি হৈ যায় আছে এতিয়া হা
গছ-গছনিবোৰ অলপ ৰুপন
গছ-গছনি ৰুপন কৰাৰ লগতে আৰু এটা বস্ স্তু প্ৰতি লক্ষ্য কৰিব লাগে যে মানুহ যে গছ গছনি খিনি ধ্বংস নহয় বা বেলেগে কাটিং নিদিয়ে অ শাক্স
মাটিবোৰৰো ৰসবোৰ কমি গৈছে, খেতিবোৰ এতিয়া বেয়া হ'ব ধৰিছে মাটি
এইটোৰ এইটোৰ বিষয়ত তোৰ বিদ্যালয় বিলাকত শিক্ষকে শিকাবলৈ মই ভাবো বিদ্যালয়ত মানে এ পৰিৱেশক লৈ কিনে এটা ভালকে, এটা বিষয় দিব লাগে যাতে, ছাত্ৰ সৰুৰ পৰাই সজাগ হয়, পৰিৱেশৰ প্ৰতি। পৰিৱেশটো কিয় আমি বচাই ৰাখিব লাগে, সেইবিলাকৰ প্ৰতি যাতে ছাত্ৰ-ছাত্ৰী বিলাকক সৰুৰে পৰা সজাগ হয়, বিদ্যালয়টো এটা পাঠ্য়ক্ৰম হিচাপে পৰিৱেশতটো দিব লাগে যাতে ল'ৰা ছোৱালীয়ে সৰুৰ পৰাই গম পায়, পৰিৱেশ আমাৰ কিয় দৰকাৰ, পৰিৱেশ কিয় ধ্বংস কৰিব নালাগে।
অ', শুনি আছো। ক্লাষ্টিকবোৰ গলায়। বাই গছ-গছনি।
এই পৰিৱেশ ধ্বংস কৰাৰ ফলত এতিয়া বৰ্তমান আমাৰ কিমান সমস্যয়াৰ সৃষ্টি হৈছে। পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে, পৰিৱেশ সংৰক্ষণ হৈ থাকে, সেইটো কথা মানুহে বুজিব লাগিব, মানুহে নিজে হিচাপে নহয়। দায়িত্ব হিচাপে এইটো গ্ৰহণ কৰিব লাগিব, পৰিৱেশ পৰি পৰিৱেশটো মানুহে পৰিষ্কাৰ কৰি ৰাখে।
আমাকো সজাগ হ'ব লাগিব, আমিবোৰ। যাতে পিছলৈ বস্তুবোৰ ভালে থাকে। নিজৰ ঘৰৰ ওচৰে, পাজৰে যাতে গছ ৰোপণ কৰোঁ। সেইবোৰৰ ওপৰতে গুৰুত্ব দিব লাগিব আমি। আমি নতুন প্ৰজন্মবোৰে অলপ বেছি গুৰুত্ব দিব লাগে, এইবোৰ বস্তুৰ ওপৰত।
সেইটো কথাই মানুহে সৰুৰ পৰাই মানে বুজাব লাগিব। লৰা-ছোৱালী বিলাকক স্কুলত শিকাব লাগিব।
আজিকালিতো পাহাৰ পৰ্বতবোৰো কাটিব ধৰিছে, ৰাস্তা বনাব ধৰিছে, তাৰ মাজে, মাজে।
সেয়ে, মানুহে নিজৰ লাভটো লাভৰ বাবে পৰিৱেশ ধ্বংস কৰি থাকে। পৰিৱেশ দূষিত হলে মানুহৰ স্বাস্থ্যটো বেয়া প্ৰভাৱ পেলাই যে, এইটো কথা মানুহে বুজি পাব লাগিব।
বস্তুবোৰ পুৰাও বন্ধ কৰিব লাগিব, কাগজবোৰ পূৰা। বা খেতি পথাৰত ৰাসায়নিক দ্ৰব্য ইউজ কৰাতটো
এইবিলাক কম কৰাৰ লগতে মানুহে অধিক পৰিমাণে গছ ৰোপণ কৰি য'তে, ত'তে আৱৰ্জনা নেপেলায়। প্লাষ্টিকৰ ব্যৱহাৰ কমায়ো। পৰিৱেশ সংৰক্ষণ কৰিব পাৰে।
নদীবোৰত যদি জাবৰ জোঁথৰবোৰ নেপেলায়, তেনেকৈও পানীবোৰ দূষিত নহয়। পানীও দূষিত হৈ গৈছে এতিয়া বহুত।
হয়। তাকে পানীৰ অৱশেষত নকৰি, পানীৰ সংৰক্ষণ কৰি।
বৰষুণ পানীবোৰো সংৰক্ষণ কৰিব লাগে মাজে, মাজে।
এইটো, মই ভাবু বিদ্যালয়ত
উম।
মই ভাবো বিদ্যালয়ত বৃক্ষৰোপনৰৰ কাৰ্যসূচী চ' এটা কৰিব লাগে, য'ত মানে চ' সকলো ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। আৰু গছ ৰু
বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন গছ ৰোপণ কৰে বিদ্যালয় বোৰত। কিন্তু পিছত সেই গছডালৰ গছ ডালৰ হেৰি নকৰে, আদৰ নকৰে, তাৰ কাৰণে পানী নিদিয়ে। বৰ ভালকৈ নাৰাখে তাৰ কাৰণে গছবোৰ মৰি মৰি যায়, নহ'লেতো প্ৰতিটো বছৰে গছ ৰোপন কৰে। সেনেকে হ'লেতো বিদ্যালয়খনত কিমান গছ হ'ব লাগিছিল। নাথাকে ন।
এইটোৱে কথা, বছৰত এদিন গছ ৰুই কিনে পৰিৱেশ সংৰক্ষণ কৰা নাযায় ন। পৰিৱেশ সংৰক্ষণ কৰিবৰ বাবে গছ ৰোপন কৰিব লাগিব। ভৱিষ্যতৰলৈ ভৱিষয়তৰ বাবে যে গছ দৰকাৰি সেইটো কথা বিদ্যালয় সেই কাৰ্যক্ৰমটো কৰি কিনে বুজাই দিব লাগিব।
শিক্ষক শিক্ষয়ত্ৰীবোৰে এইটো কথা গুৰুত্ব দিব লাগে। এতিয়া তুমি মই পাতিলেও নহ'ব। সকলোৱে এইটো কথাৰ ওপৰত ভাবিব লাগিব।
সেইটো কথাই কলো মই শিক্ষক বিলাকে সৰুৰ পৰাই ল'ৰা ছোৱালীক বুজাব লাগিব পৰিৱেশ কি, পৰিৱেশ আমাক কিয় দৰকাৰ, ভৱিষ্যতৰ বাবে পৰিৱেশটো আমি সংৰক্ষণ কিয় কৰিব লাগে।
উম। আমিয়ে বচাব লাগিব।
পৰিৱেশ সংৰক্ষিত হৈ থাকিলেহে মানুহ সংৰক্ষিত হ'ব।
মানুহে নিজ পৃথিৱী খনে নিজে যদি আমি ভাল
অ। আমাৰ দৈনন্দি
গছবোৰ ভালকে ৰুব-চুব লাগে। কাগজবোৰ আমি গছবোৰৰ পৰায়ে পাওঁ, এই গছবোৰে যদি আমি নাৰাখো।
সেইটোৱে কথা, আমাৰ দৈনন্দিন জীৱনত পৰিৱেশৰ ভূমিকা বহুত। পৰিৱেশৰ পৰা আমি খাদ্য পাওঁ, পানী পাওঁ, চাহ পাওঁ, উশাহ লওঁ।
বস্তুও আকৌ গছৰ পৰাই পাওঁ।
সেই পৰিৱেশে আমাক সেইটোৱে পৰিৱেশে আ
গছৰৰ পৰা
সেইটোৱে বৰ্তমানত মানে পৰিৱেশৰ ভূমিকা মানৱ জীৱনত বহুত। মানুহে এইটো বুজি নাপায় নিজৰ লাভৰ বাবে গছ-গছনি কাটি চৰকাৰে গছ-গছনি কাটি ফ্লাই অভাৰ বনায়, বিল্ডিং বনায়। গছ কটাই গছ কাটি কিনে কেতিয়াও মানুহৰ উন্নয়ন হ'ব নোৱাৰে।
বাহিৰৰ দেশবোৰ সেইকাৰণে আজিকালি গছ থাকে।
সেইটোৱে কথা এতিয়া গছ গছনে কাটিছে এইতাই গছ-গছনি কাটিছে এতিয়া গছ-গছনি কাটিছে শ্বাস-প্ৰশ্বাসৰ কাৰণে আমাৰ বাবে ক্ষতি হৈ যায় আছে। শ্বাস-প্ৰশ্বাসৰ ক্ষতি হোৱাৰ কাৰণে আমাৰ হাঁওফাঁওৰ ৰোগ হৈ আছে। চায়া এটা আমাৰ মানুহৰ
ছালৰ ৰোগ হৈছে বহুত। ছালৰো ৰোগ আছে এলাৰ্জি হৈ যায় ৰ'দৰ কাৰণে।
আৰু গছ গছনি নাই কাৰণে পৰিৱেশটো যিহেতু ধ্বংস হৈছে। সেইকাৰণে কেতিয়াবা মানে অবতৰত বৰষুণ বানপানী ঘূৰ্ণি বতাহ। অস্বাভাৱিকভাৱে গৰম বৃদ্ধি হোৱাও দেখা যায় কাৰণ পৰিৱেশটো ইফালে নষ্ট হৈ যায় আছে গছ গছনি কাটি আছে। এতিয়া গছ গছনিৰ কথা ভাবি থাকিলেতো নহ'ব। পৰিৱেশটো বচাব লাগিব তুমিও গছ ৰুবা মইও গছ ৰুম, উম দিয়া।